হেল্ল' উম নমস্কাৰ জনালো আপোনাক।
অ', নমস্কাৰ।
উম, আপোনাৰ আ ভালে আছে বৰ্তমান আপোনাৰ উম আ আপুনি ফোন কৰিছে ভালে হৈছে মই আপোনাৰ লগত এটা কথা ক'ম বুলি ভাবিছিলো।
অ', হয় ক'ব পাৰিব।
উম, মই ফেচবুকৰ বিষয় লৈ আপোনাৰ লগত কথা পাতিম বুলি ভাবিছো। আপুনি কথা পাতিব পাৰিবনে?
হয়, পাৰিম।
অ', এতিয়া আমি আৰম্ভ কৰোঁ। আহ ফেচবুক বুলিো ক'লেতো আমি আগতে জনা নাছিল। আহ ফেচবুক ফেচবুক যিটো এ আমাৰ অঞ্চলত চলা হৈছে এইেটো মানে অ', বেছি বছৰ হোৱা নাই। আহ এনাই ক'বা গিলি মোটামটি অ', দহ বাৰ বছৰ মান হ'ল চাগে আৰু ফেচবুক একাউণ্ট খোলাৰ আহ আগতে মানুহকেইটাৰ ইচ্ছা নাছিল। আহ কাৰণ ফেচবুকতটো আগতে মানুহকেইটা বয়া বয়া বলে ভাব দিছিল আৰু ন এতিয়া চবৰে মোবাইলত ফেচবুক এপ না থাকিলে মানে মোবাইলে নহয় নিচিনা পায় আৰু আহ চবে ফেচবুক এতিয়া ইউজ কৰে। আহ আপোনাৰ আপোনাৰ মতে ফেচবুক বুলি কলি কি ক'ব আপুনি?
অ', সেইটোতো হয়। আজিকালি আমি চবেই ফেচবুক ইউজ কৰো। আগতে মানে হয়, আপুনি যে ক'লে ফেচবুকতটো মানুহ বিলাকে মানে জনা নাছি ল আৰু ন। ত'
উম,
পলি পলি মানে বয়া বুলি ভাবা আছিল আৰু কিছুমানে তাৰপিছত ইউজ কৰা হ'ল চবেই চোৱা হ'ল, গম পালে এতিয়াতো চবেই ইউজ কৰে ন'। চবে মানে ইউজ কৰে আ, গাঁৱত ও দেখা পোৱা যায় মানে বুঢ়া-বুঢ়ী মানে চবেই ইউচ কৰা যায় আৰু চবেই জানে আৰু চব চবেই ফেচবুক ক'লেই গম পাওঁ আৰু এতিয়া অ', চবতকে আগতে মানে ফেচবুকে আছিল এতিয়াতো বহুত পপুলাৰ আৰু ফেচবুক তাৰপিছত আৰু ইনষ্টাগ্ৰাম আহিছে ন ইনষ্টাগ্ৰামটো চব বে এতিয়া নাজানে নাজানে আৰু বহুতে জানে তথাপিও মানে বহুতে মানে গাঁৱত ইউজ নকৰে সিহঁতে আমিতো ইউজ কৰে। জা জানোঁ আমি। অহ, কিন্তু ফেচবুকটো ইউজ কৰা, কৰে আৰু চবে ন'। ফেচবুকটো চবেই জানে, চবেই ইউজ কৰে আৰু ত' ফেচবুক ফেচবুকৰ দ্বাৰা মানে বহুত ভাইৰেল ভিডিঅ'ও আহে, কি ওচৰতে কি চলিছে, কি চলা নাই এইবিলাকটো মানে আমি নিউজতকৈ মানে, ফেচবুকতে পোৱা যায়। আৰু ফেচবুক টো এটা নিউজ। নিউজ নিচিনা হৈ গ'ল আমি। কিবা এটা হ'লেই মানে ফেচবুকতে দিব মানুহবিলাক তাতে চাইহে গম পাব আমি এনেকুৱা হয়।
অহ, এইটো এইটো মানে, এইটো মানে এইটো অহ, চচেলত বা সমাজত কি হৈ আছে। কি হোৱা নাই, মানে আমি ফেচবুকৰ দ্বাৰা দি আজিকালি গম পাওঁ হৈছি আৰু ন'।
হয়, হয়।
অহ, এইটোতো হয় উম, কিন্তু কিছুমান মানুহ যে আছে অহ, ফেচবুকতটো ভালকে ইউজ কৰিব নাজানে আৰু ন' বেয়া কামত বেছি ইউজ কৰে। অহ, কিছুমান মানুহৰ ফটো দি দেই কিছুমান অহ, দিবা নালগা ফটো ত' এইগিলাক দি দিয়ে এইগিলাৰ কাৰণে কিছুমান মানুহে ফেচবুকৰ অহ নাম নামটো বেয়া কৰছি আৰু ন?
কিন্তু অহ', উম', উম'। কিন্তু ফেচবুকটো যদি ভালকে ইউজ কৰিব জানে অহ, ফেচবুকৰ পৰাও পইচা আমি কামাব পাৰে ন' আজিকালি।
বহুতে কামাইচে আছে ন' সেই
উম', উম'।
এনেকা কৰি আছে।
ফেচবুকতে অহ, ফেচবুকতে ইনকাম হয় ন' আজিকালি। এ সেইটো কাৰণে বহুতে অহ, ৰিলচ বনোৱা বা ভিডিঅ' বনোৱা এইগিলা বহুত বাঢ়িছে আৰু ন'।
হয়, এইকাৰণে বহুত বাঢ়িছে।
উম, এতিয়া কবা গেলি অহ, ফেচবুকৰ একাউন্ট মোৰো আছে। অহ, তথাপিও মইয়ো ভিডিঅ' দিয়া আছিল আগতে। অহ, তথাপিও মই অহ, মোবাইল কেমেৰাৰ কাৰণে বন্ধ কৰি থৈছি থৈছিলো আৰু ন' আৰু অৱশ্যে ভিডিঅ' কৰাও সহজ নহয় আৰু ন' বহুত কষ্ট এডিটিং কিবা কিবি আছে না, সেইটো কাৰণে ফেচবুকত যাক-তাক উম, যাতা এনেকুৱা যদি আপলোড কৰি কিনে তোমাৰ ফেচবু ভিডিঅ'টো কোনো নাচাইতো। আপোনাৰ এডিটিং ভাল হ'ব লাগিব, আপোনাৰ কন্টেন্টটো ভাল হব লাগিব। তেতিয়াই আপোনাৰ ফেচবুকটো চাব ন'। এতিয়া যদি ফেচবুকত ফলোৱাৰ্চ বাঢ়াৰ কাৰণে কিছুমান মানুহ যাতা কৰি দেই যাতা দে ফটো এইগিলা মানে বেয়া আৰু ন' ভাল কন্টেনট লয় ভাল অহ, ভাল ফটো লৈ মানে এ ফলোৱাছ্ গিলাক বঢ়াবা লাগে আৰু ন'।
হয়।
এ এতিয়া আপুনি কেতিয়াৰ পৰা ফেচবুক চলাইছিল আপুনি ক'ব পাৰিব ন'।
অহ, হয়। ফেচবুক চলোৱাটো আজিৰ পৰা মোৰ কেইবছৰ হ'ল সেইটোতো মানে অ', যেতিয়া মই ক্লাছ তেম কিমান মান আছিল, ক্লাছ এলেভেন টুৱেলভ মান আাছিল নেকি তেতিয়াৰ পৰা মানে ইউজ কৰা আছিল আৰু মোৰ। অ', নতুন নতুনকে তেতিয়াৰ পৰাহে ফেচবুকটো আহিছিলে চাগে।
উম, হয়।
তেতিয়াৰ পৰাহে ইউজ কৰা আছিল আৰু আমি। তাৰপিছত ফেচ বুকতো মই ইমান ভিডিঅ' বা ফটো আপলোড নকৰোঁ। মানে নতুন নতুনকে যেতিয়া মই মানে ফেচবুক খোলা আছিল ন', তেতিয়া ইউজ কৰা আছিল বেছিকৈ। নতুন নতুন চবেই ইউজ কৰে ময়ো ইউজ কৰিছিলোঁ, কৰিছিলোঁ। এতিয়া মানে ক'ম আৰু এতিয়া ক'ম আৰু বেলেগ কামো থাকে তো এনেকা হৈ গিছে আৰু
অ', এতিয়া আপুনি মানে ফেচ বুকত, এতিয়া মানে আপুনি ফেচবুকত আপলোড নিদিয়ে নেকি ফটো চটো।
অ', এতিয়া বহুত কম দিয়ে। বহুত কম দিয়ে মই, এতিয়া মানে
আপোনাৰ ফেচবুক আই ডিটো ৰিয়েল নামতে আছে আপোনাৰ ন'?
অ, মই মোৰ, মোৰ অফিচিয়েল হয়। মোৰহে মইহে চলোঁ। মোৰ ফটো আছে এনেকা
অ, হয়। ঠিকে আছে। ভাল কামত আ, ইউজ কৰিব লাগে ফেচবুক। আ ঠিকে আছে আৰু ফেচবুকৰ বিষয়টো ক'বা গেলি বহুত আছে ন'। আজি
আপুনিও ইউজ কৰে ন' ফেচবুক।
অ, ফই, ফেচবুকটো মই ইউজ কৰোঁ। ফেচবুক মোৰ পুৰণা আইডি আছিল এটা, পুৰণা আইডিটো বহুত দেৰি হ'ল কিন্তু আ, এই ফেচবুকটো মই নচলাও আৰু নচলাৰ কাৰণটো হৈছে মোৰ আগতে অ, চিম এটা আছিল। এই চিম কাৰ্ডৰ নাম্বাৰী দি মই ফেচবুকটো খোলা আছিল। তাৰ পিছত ই চিম টো মই ইউজ নকৰা হৈ গেল। ইটো কাৰণে মই ই ফেচবুকৰ আইডি টো ওলাব পৰা নাই আৰু ৰ। ইটো কাৰণে মই, পুৰণা ফেচবুকটো এতিয়া চলাবা নোৱাৰোঁ। তথাপিও ছেকেন টাইম যিহেতু ফেচবুক বনাইছো মই, ইটোও মানে দেৰি হ'ল। মোৰ দেৰি নহোৱা নহয়। ইটোও দেৰি হ'ল। আ, তথাপিও আগৰতো যদি থাকে, অলপ ভাল হলা হয়। কিছুমান বহুত ফটো আছিল না, ভাল ভাল। আগৰ, আগৰ হিষ্ট্ৰ্ৰী কেইটা থাকে ন'। ইগলা মানে পালি অলপ ভাল হয়। তথাপিও নাই, আশা নাই। এতিয়া মই নতুন কে খুলছোঁ। নতুনকে চলাও আৰু ন', আৰু ফেচবুকত মই বেছি ভাগ আ, নিউজ চাই আপ
আছিল অ'।
উম। আপুনি কি চাই বেছিভাগ কি চাই, আপুনি আহ, ফেচবুকত। হাল্ল'।
অ', হেল্ল'।
অ', আপুনি কিবা কৰিছে নেকি?
নাই। আপো, আপোনাৰ মাতটো অহা নাছিল মানে
অ', অ'। ঠিক আছে। এতিয়াটো খুনা পাই আছে আপুনি। এতিয়াটো খুনা অ', ঠিকে আছে। আ', তাইৰ সেইটোয়েইটো কৈছো মই, ফেচবুকৰ আ', আপোনাৰ এনাই এ ফেচবুকৰ কোন? টো বেছি ভাল লাগে মানে ভিডিঅ'ৰ ভিতৰত নিউজ চাই এন্টাৰটেইনমেন্ট চাই আ', বা কিবা আ' ৰান্ধা কিবা কিবি চাই ভাল পাই, আপুনি কোনটো বেছি ভাল পাই? কোনটো চাই বেছি বেছিককৈ? হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'।